হেল্ল' কি কৈ ছ'? ভাত খালি
খালো অ তই খালি নে নাই
খালা খালা দিয় খালি
অ মই এই আলু গুটি ভাজি
অ
ভালেই
আহ এনে নহয় এনেই ৰাস্তাত ওলাই আহিছোঁ।
পুৰা গৰমটো বহুত পৰিছে।
কি কবি আও ৰাতিপুৱাৰ পৰা ইমান গৰম দিনত কি হ'ব ঠিক নাই।
উম বহুত গৰম
এনেই যাবিনি আবেলি সমৰ কোনোবা ফালে ওলাই
পাৰি যাবলৈ ওলাই মেলি
উম
বাকী খবৰ ভাল
ভালেই অ তোৰ ভাল নহয়
উম ভালেই গমটোহে বেছি পৰিছে
উম এনে পথাৰ খেতি হৈছে নাইবা
খেতি বাতি হৈছে তো পুৰা একদম নদী ঢল আহিছে গোটেই নদীয়ে এইবিলাক গোৱা চোৱা সহায় মিলিবিলাক বেয়া কৰিছে পথাৰবিলাক মানুহৰ খেতি ইমান ভাল নহব চাগে বা বা একদম ঢল আহিছে নদীত
উম উম
গোৱা সহায় নিজ
তাকেহে নদীখনৰ পৰা দিগদাৰ হৈছে
অ দিগদাৰ আছে যদি তাৰাপা মানে কিছুমান ভাল হৈছে যে তাত পলচ তিয়ি সেইবিলাক তাত সাৰ হৈছে সাৰ খেতিত সেইবিলাক খেলে ভাল হয়
তাকে এই গছ গছনিবিলাক কটাৰ কাৰণে মানে গৰমতটো বহুত বেছি হৈছে গম পাানে
অ গছ গছনিবোৰ কাটি মানুহ এটাই কৈছে গোটেই ঘৰ চহক বনাইছে গছ গছনি কাটি পাহা চাহা গছ চছ কাটি দিছ মানুহে যিমানটো পৰিমাণে কাটিছে মানে সিমানটো পৰিমাণে গছতটো ৰুব লাগে মানে ৰোৱা নাই সেইমতে
তাকে তহঁতৰ পাহাৰ ফালে এই বিলাক গছ গছনি আছে না তহঁতৰ পাহাৰ এটা আছিল
নাই ইমানে হেবিলাক গোটেই গছ গছ কাটি মানুহে এদায় কৰি দিছে তাত
অ কলেজত এে ফিচা কে দিয়ালে
কলেজত ফেচ ৱাছটো কাইলে হয়
কাই দেখাত আছে দে মান উম অ যাম মই বাৰ গায়ক চায়গ মাটিছে নে চিংগাৰ
উম নামত আ নি অ ভালকে গম প নাই আৰু
আহ
মানে কলা যায় নাই বহৰি হল
অ' ক্লাছ ল্লাছ হৈ আছে ভালকে?
সছষ আছে বাৰু।
উম, কিবা হায়াৰ ছেকেডী ছেকেণ্ড ইয়াৰ নত হয় নে নয়?
হল' এনেকে এডাল মই ইয়াত লৈ দিবা। চ হা সেই কাইলৈ ফিচা আছে এই আজি যোৱা নাই কাইলৈ যাম নালাগে
তহঁতৰ এবাৰ চেকেণ্ড ইয়াৰ নহয় জানো? হেল্ল'
হম।
তই বুলি এইিবা চছেকেডে নহয় জানো?
অ' অ' উ চেকেণ্ড ইয়াৰ, তই?
পঢ়া শুননা মন দেখ নিয়ে পঢ়া শুনা কেনিবা?
উম মুোৰগা চলি আছে।
এক্জামৰ ফেভট পালেহে নহয়। উম। তাকে এইবাৰ হেনো প চাব্জ উঠাই দে চতে পছ লাগিব।
তাকে তেনেকুৱে কৈছে চৰকাৰী নিয়ম চবোৰ খলা আছে।
উম, ভালে কৰিছে এফালৰ পৰা। উ আহ
চ ব নিবেল হেল্ল'
উম ক।
শুনিছ নাই?
শুনি আছো ক।
ভাত পানী খালি তেতিয়া?
ভাত চাত খালো আৰে খাই বই এনেই ৰাস্তাতে ঘুৰি ফুৰিছো।
অ' গৰম পুৰা গৰম ন বহুত গৰম হৈছে।
গেম খেলেলিব নি আজি?
গেম খেলিব লাগিব।
মই নাই কেই ধৰণে লগ এটা লগ পালো গেম খেলি আছে মোৰ গেম খেলিবলৈহে মন গৈছে।
অ' গেমটো খেলিব লাগিব ৰ।
আহিবি অকমান দেৰিক, মানে মই এতিয়া সিহঁত বিয়াৰত হিৰই পাঁচটা ষ্টটা আৰু চি এছো হিৰই দুটা ষ্টা।
আহ।
তই কি খছ পাপ পাপাব এনেকে মই নাই প্ৰাইম লেভেল টো হৈ চাগে আৰু। কমকৈ আহিলে ম আৰু ন টকীয়া ধৰ ন্ৰি টকীয়া।
উম।
টু কেনোগি ম
এই থিকে আছে মই পাষ্ঠা ধৰি
অ মজা।
হ উ
পঢ়া শুনা কৰ গেম বেছিকে নেখেলিবি চাগে, নেখেলিবা।
উম। গে মু খেলি আছো পঢ়িও আছো।
অ' অ'। অ'। গৰমটো বেছি পৰিছে নহয় আমাৰ
অ'পৰিক্ষা দিব‌ পৰা গলহেতেন বেছি গম পৰিছে। লগ কৰিবি আজি।
হ'ব অকমান ধৰ দুটামান বজাত
দুটা মান বজাত অ এনেকে পাৰি।
উ আমাৰ পানী খিনিও চফা নহয় পুখুৰী।
পানীখিনি চাফা অ তাত।
উম কিবা খান্দিলে যে নতুনকে। আৰু ধৰ হাঁহ চাহু চুি থাকে পুখুৰীত।
কি খাই আছিল, কি খাই আছ। সেইটো লগ লোৱা কথা পাতি আছে।
অ
অ সিমান গৰম পৰিছে।
কি কবি থাকিব পৰা নাইক গৰমত উ
উম
অ মই আহিবি দে অনলাইন গেমত মই খেলিব লাগিব এতিয়া গেম যি দেখিছো।
তাকে গেমটো খেলিব লাগিব।
উম
আহ, বাকী ঘৰত চবেই ভাল।
ঘৰত ভালেই অ তহঁত ভাল নহয়।
ভাল ভাল ভাল
অ দেউতাহঁত কামলৈ গৈ আছে।
কামত গৈ আছে কামত লাগি আছে পুৰা।
আহ
উম
অ আমাৰ ঘৰত হেৰি আমাৰ মামাৰ বিয়া নহয় আহিবি।
ত মামা বিয়া।
অ বিয়া পাতিছে নহয় এইবাৰ।
কেতিয়াাকে?
বিয়া এইবাৰ সে কৈছিলে এই তোৰ আগষ্টৰ তোৰ পোন্ধৰ তাৰিখে।
অ চালী ক।
ছোৱালী নে ছোৱালী কি বহা পাবিনো
শীবসাগৰ ছোৱালী লাউ।
যাব লাগিব আৰু।
দাৰা লগত যাব‌ লাগিব বহুত দূৰ।
ধুম ব একো নাই উলাবি।
উম যাব লাগিব।
উম
উম তেতিয়া আমাৰ ম বিয়া পাতি বলও।
উম
উম,
তই বিয়া দুদিনমান আগৰ পৰাই আমাৰ ঘৰত থাকিব লাগিব।
তাকে যাব লাগিব ময়ো যাম বাৰু সোনকালে।
উম, উম,
উম, আৰু বিয়া হলেও আকৌ বহুত কাম চাম বিলাক কৰিব লাগিব নহয়।
উম তাকে এটাই বেয়া হ'ল,
গৰম দিনত পৰিলে সেইটো বেয়া হ'ল দেই গৰমতটো বহুত আছে।
উম কষ্ট হব অ। আৰু বাৰিষা চিজনো হ'ল নহয় দুই পনৰ পৰা বেয়া হ'ল।
উম উম বৰিষাও চিজেন এতিয়া খেতি বাতি কৰিব লাগিব। মানুহে খেতি বাতি কৰিব আছে অ', মানে পথাৰত মাটি ৰুলেই।
ৰুলে আৰু ভাত খাই লচোন। মই পথাৰলৈ যাব লাগিব এবাৰ পথাৰ পৰা আহিহে পুখুৰীত গা ধোৱাটো হ'ব গে নেকি।
তাকে পথাৰলৈ যাবি এপাক।
অ', যাম অ, ট্ৰেক্টৰে হাল বাই আছে মানে চাহ পানী দিবগে লাগিব অকণমান দুপৰীয়া সময়ত।
অ', ধৰা হলে ভাল মানে কেনেকুৱা ধৰণৰ বিলাক খেতি কৰে? মানে কি কি ধান খেতি কৰে অ',
আমাৰ ভাতৰ ধান ধৰ খোৱা, আইজোং, বৰা, চকুৱা, এইবিলাক চব কৰে আৰু।
অ',
বা মাটিমাহো কয়ে মানে ধানৰ ছিজনৰ পিছত।
উম, উম, এনেই মাটিখিনি পৰি থকাতকে তুমি কিবা কৰিব লাগে।
উম, উম,
উম, ধানৰ দিনত এনেকা বাৰিষা ধান খেতিটো কৰি তাৰপিছত তাত আকৌ বেলেগ খেতি লগাব পৰা হয় ন? তেনেকে কৰিব পাৰিম উম, তাতে এইবোৰ সাৰুৱা মাটি হয়।
উম, উম,
উম,
আমাৰ ফালে একেই তেনেকে তোৰ এইবিলাক ধান কে খেতি কৰে তাৰ পৰা টো ইয়াত মে সেৰিয়ত নদী পাৰৰ বিলাক জেগাত হেৰি কৰে মাটিমাহ সৰিয়হ তেনেকুৱা ধৰণৰ খেতি কৰে।
উম, উম, খুৰা কথা এটাটো গম পাইছ নাই? হেৰি যে যে। ৰোহিত শৰ্মা এইবাৰ পদ্ম কি আছিলে পদ্ম শ্ৰী পালে নহয়।
অ', গম পাইছোঁ। মই পাইছিলোঁ ফোনত ভাল হৈছে অ', সেইটো ভাল হৈছে।
আৰু বিৰাট কোহলি হে নতুন এটা হেৰি লঞ্চ কৰিছে নহয়। কম্পানী এটা এই অ',
আহ কি কোম্পানী?
এইটো কিবা বিৰাট কোহলিয়ে লঞ্চ কৰে কিবা ৱানেট বুলি কোম্পানী এটা। তাৰ এই জোতা যোৰত মানে বিৰাট কোহলি চিগনেচাৰো আছে এইটো।
অ',
তাকে হে ভালেই হৈছে।
ভালে আছে বাৰু অ',
ধনীয়ে এটা খুলিছিলে সেইটো নামেই নাইকিয়া হ'ল আৰু।
অ',
এই চাভোন বুলি যে এটা খুলিছিলে।
অ',
সেইটো চলিলে দুদিনমান কিন্তু এতিয়া যি দেখিছো বিৰাট কোহলিটো ভালকে চলিব যেন লাগিছে।
অ', জানো এতিয়া কি হয়।
এতিয়াতো বৰ্তমানটো বিকি বহুত ধুনীয়া চলি আছে আৰু কৰিচে ন' ধুনীয়াকে।
অ',
ভালে হৈছে।
ভালে আছে অ',
এনে আই পি এলৰ কোনটো টীমক এনে চাপৰ্ট ক'ৰ' তই?
চি এছ কে।
চি এছ কে চাপ'ৰ্টাৰ।
উম,
অ' ভালে ঠিক ঠাক উম, মই, আৰ চিবি আৰু বিৰাট কোহলি আছে যে।
অ', বেটলী ফেন আছে বাৰু দেই বহুত আছে।
তাকেহে আই পি এলৰ ট্ৰফী দু বছৰ নিলে আৰু আৰ চি বিয়ে।
উম,
চি এছ কেও নিলে নহয়, পাঁচ বাৰতকে।
ৰাস্তা নিয়ে থৈছে আগতে।
উম, হ'লেও এইবাৰ কোৱালিফাই কৰিব নোৱাৰিলে বেয়া লাগিছে আৰু।
সেইটো বাৰু বেয়া লাগিছে বাৰু চবৰে বেয়া লাগিছে।
উম,
উম, বাকী ৰাস্তা তে ঘূৰি আছ নেকি?
ৰাস্তাতে আও কি কৰিবি ইমান গৰম।
উম, গৰমটো পৰিছেতো বহুত পৰিছে।
খেলিবলৈহে মন গৈছে মোৰ ভাগৰ।
তাকে গেম খেলিব লাগিব। অ', খেলিব লাগিব।
এই গৰমত গেম খেলিলে দভাইছটো বেছি গৰম হৈ যায় যে, লেগ কৰে আকৌ মোৰ ভাগৰ।
উম,
তোৰ ডিভাইচ কিনি ভাল নহয়।
মোৰ ইমান ভাল নহয় গৰমত মোৰ এনেকুৱা হয় চব ফোনে হয় গৰমত।
মোৰ নেটৱৰ্কটো ঘৰত বহুত প্ৰব্লেম দিয়ে। খেলিবলে মন নুযোৱা হ'ল! ! ! ! ! ! ! ! ! ! এইটো
পুৰা চব জেগাত এনেকুৱা নেটৱৰ্কটো নাপায় বাৰু, দেই টাৱাৰটো দূৰত আছে যে।
গেম খেলি আছে চাই আছোঁ হি।
অ',
এনেকে খেলি থকা দেখিলে খেলিবলৈ মন যায় নহয়।
একে খেলিব লাগিব।
অ', এইবাৰ গেমত হেৰি